হেল্ল'?
কি কয় ত'
নমস্কাৰ।
নমস্কাৰ, নমস্কাৰ কি কৰিছ'?
এইয়া, ফিচাৰত মাছ ধৰি আছিলো। তই? এই আমাৰ মানে কি হ'ল, আজি দিনটো পানী সিঁচিলো এই আমাৰ যে, ঘৰৰ পিছফালৰ পুখুৰীতো যে
আচ্ছা, আচ্ছা, ক'ত যা?
দিনটো মানে তোৰ মানে পানী সিঁচিলো, পানী সিঁচি পেলাই তোৰ এতিয়া মানে অকমান মানে কি হ'ল, পানীতো যে কমিছে নহ এই ৰাতি মই তিনটা বজা পৰা সিঁচিছিলো বহুত দ' আছে যে।
অ'।
এতিয়া পানী সিঁচিছো, পানী সিঁচি পেলাই মানে এতিয়া হ'ল নহ, এতিয়া মানে তোৰ কি কৰি এয়া তাকে মানে অলপ মানে মাছ কাছাৰি গৰৈ মাছ, পুঠি মাছ কিতা। এই সৰু সৰু মাছ কিতা মানে ধৰি আছো এতিয়া। ডাঙৰ মাছখিনি ধৰা হ'ল, পানীৰ মাত শুনিছনে নাই?
অ', তই চুইমিং পোলত আছো বুলিয়ে কৈছিলিচোন মোক?
উম, হেই ক'ত গাঁৱলীয়া জেগাত চুইমিং পুল পাই।
যদি পথাৰৰ মাজতে পুখুৰী থাকিব বা পিছফালে পুখুৰী তোৰ মাতটো ডা-ডাঙৰ ডাঙৰ হৈছে, ক'বাত বাথৰুমত থাকা নিচিনা লাগিছে।
হেই টোৱেটোন কথা। কাৰণ আমাৰ যিটো মানে পুখুৰীটো নহ, চাৰি সীমাটো তোৰ মানে কি কৰিছো এ হেৰি কৰিছো এয়া, নহয় নহয় চাৰি সীমাটো তোৰ মানে হেৰি কৰি দিছো উৱাল মাৰি দিছো যে মাছ মানে পানী হয় নহ, পানী হলে
উৱাল মাৰিলেও এনেকুৱা নহয়, মানে ওপৰত টিং দিব লাগিব। তেতিয়াহে তোৰ এনেকুংৱা মাতটো আহে। তই বাথৰুমতে আছ, তইটো এনেই বেঙেনা দিছ' মোক।
হেই নাই, তাৰপিছত মানে কি হ'ল জান তোৰ মানে তেনেকে থাকিলে কি হয়, তোৰ মানে ভাল আৰু মানে মাছ কাছাৰি এইবিলাক এতিয়া আমাৰ ইয়াত চোৰ তোৰ নহয়, লগতে তোৰ মানে আমাৰ ইয়াত বানপীড়িত অঞ্চল নহ আমাৰ এইবোৰ।
আকৌ হেৰি, তই ওচৰ চুবুৰীয়া ওচৰ চুবুৰীয়া মানে তয়েই
ধেমালি কিছুমান কৰ। তাৰপিছত তোৰ মানে হেৰি, এ এদিন আৰু কৰিলো আৰু কিবা তামোল বুলি কি, সৰুতে আৰু বুজি বাজি নেপাওঁ নহ।
এ, আমাৰ বুইচনে একেবাৰে মানে মাছ মানে মানুহ থাকেই। মানুহ মানে অহা যোৱা কৰি থাকেই। তাৰ পিছতে কোন খিনি সময়ত মানে লৈ যায় বুজছ ইমান মানে কবি আৰু মা মানে বহুত মাছ আমাৰ তেনেকে নাইকিয়া হৈছে।
তহঁতৰতাত
অ, ডাঙৰ ডাঙৰ মাছখিনি লৈ লৈ যাই চব।
উম হেৰি কৰিবি, এ হেৰি কৰিব লাগে নহ নেট মাৰি দিব লাগে নহলে মানে কি মানুহ থাকিব লাগিব। আচলতে, ইিচাৰিবোৰ থাকিলে ন তোৰ যে ইয়াৰ মানহ দুনুহ বিলাক থাকিব লাগে। হা লাইটটো আছে ন।
সিহঁতকে খাপ খোপে নাপায়। ভূত পেটে নাপায় বুজিছা নে, আকৌ' হেৰি নদীত যে এইবিলাক হাঁহ, যে চৰিব যায় হাঁ নাপাওঁ নহয় এটাও নাপাওঁ। এটা এটাকে সদাই সদাই কমি কমি গৈ থাকে।
অ'।
মানে সিহঁতৰও মনত হেৰি হয় ন হাঁহ মানে চৰাই চিকতি হ'ল কি হ'ল। সিহঁততো গম পাই ন, কোনখিনি জেগাত সিহঁতৰ মানে লগৰীয়াটো নাইকিয়া হৈছিল। গৈ গৈ সেইখিনি জগা বায়ে পতি বায়ে পতি উভতি আহে। মানে আমি গম পাওঁ আৰু কোনে কোনে কোনে চুৰ কৰিছে।
উম।
আকৌ' সিহঁতক চৰাই চিৰিকটিক পাহৰাই পাহৰাই ধৰে।
অঁ। তোৰ তাৰপিছত, উম'।
উম' আমাৰ সিহঁতে মানে মনত থাকে ন, আকৌ এই বস্তুবিলাক জাল তাল দিলে সিহঁতে নাযাব যে সেইকাৰণে। কাৰণে সিহঁতক মানে ক এমাহ দেৰমাহ ডেৰ মাহ মানৰ মূৰ পিছৰ পিছে ধৰে। কালিও এজনী হাঁহ এজনী খাইছে বোলে মায়ে কৈছে।
হাঁহৰ তোৰ এয়া চৰকাৰী কিবা আঁচনি এটা আহিছে শুনিছনে নাম? হাঁহৰ পোৱালি দিয়ে যে। হাঁহৰ পোৱালি দিয়ে আমাৰ মানে এ ঘৰৰ কাষৰ মানুহ ঘোৰে আনিছে সাপ আনিছে চল্লিশটা হাঁহ দিছে।
হয় নেকি।
সঁচাকে মিছা কোৱা নাই।
নহয়, জান যদি মোক কবিচোন ময়ো মানে কৰিম।
অ' সঁচাকে কৌছো, আৰু মানে এইবোৰ যে এই পঞ্চায়তৰ বিলাকত যে মাজে সময়ে গৈ গৈ। গাঁও পঞ্চায়ত যিবোৰ থাকে তাত গৈ পেলাই খবৰ কৰি থাকিব লাগে। আমাৰ ঘৰৰ কাষৰ মানুহঘৰে
এয়া হাত মেচিন খাল মেচিন খাল আহিছে হা
অহ অ' অ'।
মেচিন খাল দিছে, তাৰপিছত আৰু হেৰি, কিবা বোলে লেটিনো লেটিন নিদিয়ে বোলে দেই পাকা ঘৰ থকা মানুহক। কিন্তু পইচা দিয়া পকা ঘৰ থকা মানুহে আকৌ লেট্ৰিনো পায়। তাৰপিছতে, আকৌ হেৰিও এয়া মেচিন খাল যে নিজৰ নিজৰ নাম ফেমিলি নাম কেইটা দিছে আৰু হৈ গৈছে। মানে, তোৰ যোনটো মন পচন্দৰ মানুহ ওচৰৰ মানুহ মানে তোৰ যোনটো কেইজনী মানুহৰ লগৰ মি মিতি থাকেটো মানে ভাল সেইকেইজনী মানুহে দিছে বাকী যদি, একেবাৰে দৰিদ্ৰ মানে একে দুখীয়া মানে খাবলৈ একো নাই, সিহঁতৰ ঘৰকো মানে সেইবিলাক বস্তু একো আঁচনি নিদিয়ে। বহুত বদমাছ।
উম' মানে বহুত কিবা খিনি আহি থাকে বুজিছ। মানে আমি গম নাপাওঁ যে।
হয়। মাজতে সেয়া বোলে শুনিলো কিবা বোলে ই ৰিক্সা বোলে এপ্লাই হল। মাজতে শুনিলো ই ৰিক্স, ই ৰিক্সা এপ্লাই হ'ল সেয়া।
অ', ই ৰিক্সাটোন তোৰ মাজতে হৈছিলে বুলি মইও গম পাইছিলো বাৰু
অ' কেইদিনমানৰ আগতে মানে হৈ গ'ল, আজি দুমাহ মানৰ মানে ব'হাগৰ আগতেই হৈছে হ'বলা, নহয়, নহয়, পাবি
পাই নেকি, ছোৱালী মানুহক দিয়ে, ছোৱালী মানুহক দিয়ে।
ছোৱালী মানুহ বুলি নহয়, ঘৰৰ মানুহে পায় দেচোন, এপ্লায় কৰাৰ পিছত সবে পায়।
অ', অ', নহয়, তোৰ নামতে কৰিব লাগিব এপ্লাই কৰিলে।
মাৰ নামত কৰিম।
উম। তেওঁ
তাৰ পাছত মানে সেনেকে সেনেকোৱা মানে বহুত বহুত কিছুমান মানে পায়, আহি থাকে বস্তুবিলাক, আহি থাকে আৰু এটা আছে বোলে মাৰ মানে লগৰ এজনীয়ে কৈছে, কিবা বোলে পাই থাকে হা, সেইটো পইচাটো মাৰ লগৰজনীও বোলে নকয় বোলে বদমাছ মানে সববিলাকত
উম, উম, নহয় ক'ব লাগে
টক টকাবোৰ মানে দুহেজাৰ নে তিনি হেজাৰকে পাই থাকে বোলে, ত' কিবা এটা পইচা
অ'।
কৃষিৰ পইচা নহয় একে বেলেগ এইবিলাক, আজিকালি মানুহ বিলাক আৰু সব আৰু ৰা যিমান লগৰ বিলাক নহয়
অ', অ', হয়, হয়, এইবোৰ বস্তু আচলতে আহিলে ক'ত জনাব লাগে, হয়
অ', জনাব লাগে মানে কি এইটো ৱাৰ্ড মেম্বাৰ কৰ্তব্য, ভোটটোত ভোটটো দিয়া যায় ন'।
উম।
সেইকাৰণে মানে এইটো অতৰাৱই লাগে, এই মানে এইবিলাক ভোট দিম আমি, সিহঁতে এনে মানে এচি গাড়ীত ঘূৰিব, কিবা কিবি কৰিব এইবিলাক মানে বস্তু আঁতৰাবই লাগে, সব সমান কৰিব লাগে।
উম, উম, উম, সেইটো হয় বাৰু, বাকী এতিয়া আজি তহঁতৰফালে গৰম কেনেকুৱা?
গৰম মানে বতৰটো ৰ'দটো বহুত দিছে, কিন্তু মানে বতাহ বহুত ধুনীয়া ধুনীয়া বতাহ মাৰি আছে, ভাল লাগিছে।
বতাহ মাৰিছে নেকি?
অ', ৰ'দৰ অনুভৱটো মানে ইমান হোৱা নাই, বতাহ মাৰি আছে যে।
আমাৰ এইফালে তোৰ বিৰাট গৰম পৰিছে বুজিছ।
অ', তহঁতৰ বতাহ মাৰা নাই নেকি?
বতাহ, অলপ চলপ বলি আছে কিন্তু ইমানো নহয় আৰু। তাকে মানে এতিয়া মই মানে আছো মানে খালত নামিলো ন' খালত এতিয়া ক'তনো বতাহ পাম।
অ', মাছ কিমান মান ধৰিলি এতিয়া?
এই গৰৈ মাছ কেইটা ধৰি আছো ৰ', বোকাৰ মাজত সোমাই আছে বোকা মানে এনেকে খুচৰি খুচৰি ওলাব লাগে যে।
পানীটো কমাই দে, পানীটো কমা তেতিয়াহে গৰৈ মাছ পাবি। ৰবিচোন হা, পানী অলপমান খাই থাকো, খাই লওঁ।
অ', দে, খা, মই ক কথা ক পানী কমেই বুজিছ।
উম।
পানী ইমান নাই, তেও মানে তোৰ মানে কি হৈছে গৰৈ মাছ কেইটা মানে ধৰিবলৈ দিগদাৰ আৰু মানে পুখুৰীটো কি হ'ল তোৰ যোৱা বছৰে তোৰ ইয়াত মানে অলপ মানে হেৰি কৰিলো, আম আমাৰ ভুল হ'ল বাৰু মই ইয়াত মানে জাবৰ জোথৰ মানে যিমান মানে বহুত মানে জাবৰ জোঁথ ইয়াত মানে পেলালো, পেলোৱাৰ ফলত কি হ'ল এতিয়া ইয়াত এতিয়া মানে নামি ভয় লগা হ'ল, শিলগুটিৰ পৰা ইত্যাদি কৰি মানে তোৰ এয়া বিভিন্ন ধৰণৰ চিচাৰৰ সামগ্ৰীবোৰ
হে নিজে যদি জানিবই লাগে এইটো বস্তুটো।
অ', নাই, ওচৰৰ মানুহ সোপা ন, ই তাৰ মানুহ মানে হিংসা কৰে ন! তেওঁলোকে ৰাতি আহি দলিমায়ি দলিমায়ি থৈ যায়, তাৰপিছত তোৰ মানে কাঁইট, তাৰ পিছত বাঁহৰ যে এইবিলাক আগবিলাক সেইবিলাক চেচুক হৈ গৈছে গোটেই খালটো, গোটৈ সেইবিলাক এতিয়া মানে চাফা কৰোতেই দিনতো গ'ল, এতিয়া সেইবোৰ চাফা কৰা পিছত, এতিয়া মানে ভৰি খনো দছ, কিমান কাটিলে মোৰ এতিয়া এইমাত্ৰ হাতৰ পৰা তেজ ওলাইছে, হাতো কাটিলে মানে তোৰ কি হৈছে এইবিলাক মানে, চিচা টিচা যি থাকে ন, এনেকে হাত খেপিয়াই খেপাই বোকা মাজৰ পৰা ওলাব লাগে গৰৈ মাছ বিলাক। সোমাই যায় ন?
অ'।
তাতে এতিয়া কি কৰিছ তই? চালনী এখন লৈ লৈছো।
হেৰি নে শুনচোন, হাত যে কাটিলে চিচাৰে কাটিছে নে?
চিচাৰে কাটিছে অ', চিচাৰ মানে হেৰি চিচাৰ নহয় তোৰ হেৰি, ইয়া তোৰ এইটো, তাইলছৰ টুকুৰা এটুকা আছিলে, খালটোতে পৰি।
এ,
সেইটো একো নহই নহয়।
তেওঁও বা একো নহয়, যদি বেজিটো নলৱ, তেনেহলে সেই নিমখ পানী গৰম নিমখ নিমখ পানী যে।
হয়, হয়।
কুহুমীয়া গৰ নিমখ পানী এনেকুৱাত হাতখন ধুই দিবি।
অকমানে বেছি আৰু মানে তাইলছৰ টুকুৰা এটোকা কোনে জানো পেলালে খালটোত মোৰ।
বীজানুটো নাইকিয়া হৈ যাব। এই ঘৰ চৰ বনাওঁতে চাগে পৰিলে, ওচৰ কোনোবা চাগে ঘৰ চৰ বনাইছিল।
অ', এইয়া মানে এতিয়া এই ওচৰৰ মানুহঘৰে বিল্ডিং এটা বনাই আছে, বিল্ডিঙত টাইলছ লগাই আছে, ইয়াতে দলি মাৰিলে চাগে। মানে ইহঁতে কি কৰে, সিহঁতে কি কৰে মানে পুখুৰীটোত মানে জাবৰ জোথৰ পেলাই
উ।
অ', বহুত মানে হেৰি কৰি পেলাইছে।
তই দম দিবিচোন, কবি।
ও, কিমান কম আৰু কথা নুশুনিলেটো ভাল নালাগে ন, কৈ কৈ মানে এতিয়া অধৈৰ্য্য লাগি আছে বে, বুইছ?
হেই।
তাকেই আমাৰ উম, তাকে যোৱাবাৰ বিহুত মাছ খালি নে নাই? মাঘ বিহুত।
হাঁ।
যোৱাবাৰ মাঘ বিহুত মাছ খাব পালিনে নাই?
খালোঁ, খালোঁ।
কিমান খালি?
এ, আমাৰ মানে মাছ বেছি খাব নোৱাৰো, মানে মা বেমা এই যে ফেটি লিভাৰ আছে যে।
অ'।
আজিকালি মই যিমান মানুহবিলাকতে শুনো আৰু চব চবৰে ফেটি লিভাৰ বোলে চবৰে ফেটি লিভাৰ।
হয় নেকি?
উ।
উম, খাব লাগে মাছতো এটা দুটা খাব খোৱা ভাল।
নহয় খাওঁ, ইমান নহয় মানে।
হেৰি মাছটো দেই তোৰ, এইটো তোৰ যিটো তোৰ মানে, সাৰ দিয়া মাছটো সেইটো খোৱাটো ভাল নহয় বাৰু সেইটো মই মই নিজে নাখাওঁ সেইটো। তোৰ চালানিয়া মাছতো খাব নালাগে, তোৰ লোকেল যি মাছ আছে যে তোক লাগে নেকি গৰৈ মাছ। লাগে নেকি দি পঠিয়াম
অ', দিয়া যদি দিবি গৰৈ মাছটো খাব লাগে
উম এক কেজি মান দি পঠিয়াম দে বেছি ওলোৱা নাই মানে বহুত দিগদাৰ জান‌ই নহয়।
এই পানীটো অলপ কমি